কজও বানধে
এইয়া আৰু কি কৰিবা, মই ইউটিউবতে ভিডিঅ' অলপমান চাই আছিলোঁ।
কিহৰ ওপৰত?
এ, কেনেকুৱা, স্কিন কেয়াৰৰ ওপৰতে অলপমান চাই আছিলোঁ কিবা-কিবি।
হং হকুৱ
উম?
হেল্থ কেয়াৰৰ উপৰত চাই আছা?
হয়, হয়।
আচ্ছা, কি এইবাৰ কি স্কিন কেয়াৰত ল'ম বুলি ভাবিছাঁ নেকি?
উম, স্কিন টো কেয়াৰ ল'ব লাগিবই ন', আগতে আৰু কেয়াৰ চেয়াৰ নল'লো এতিয়া স্কিনটো বহুত বেয়া হ'ল। পিম্পল হ'ল।
অ'।
উম, তেনেকে ডাৰ্ক স্পৰ্ট এনেকে, ডাৰ্ক চাইকল হ'লে এনেকে, আৰু কি কবা ৰাতি, ৰাতি। নোখোৱা তেনেকে আৰু, মানে কেয়াৰ চেয়াৰ নলওঁ, ফেচ ৱাচো নঘহিলোঁ, এতিয়া চাই অলপমান, কিমাননো সেনেকে বেয়াকে থাকিম আৰু।
উম, সেইটোৱে, স্কিনটো কেয়াৰ ল'ব লাগে তোমাৰ স্কিন কেয়াৰ নল'লে মানে ধূলি, বালি। স্কিনত লাগি পেলাই মানে তোমাৰ এ, পিম্পল হ'ব। তাই পিম্পল গৈ পেলাই ডাঙৰ কিবা চিষ্ট হয় আজিকালি, মানে মুখত কিবা এটা গ গুটি ওলাই ন', সেইটো এই, এইটো গুটি পুৰা মানে অ', তোমাৰ এইটো কৰিব লাগে, অপাৰেচন কৰিয়ে উলিয়াব লাগে, তোমাৰ
হয় নেকি, এনেকুৱা হৈ গৈছে নেকি?
বুজিছাঁ নে নাই, অ', সেনেকুৱাই হৈছে আমাৰ বা এজনী সেনেকুৱাই হৈছিলে।
আচ্ছা মই মানে এয়া, মোৰ অৱস্থা বেয়া মোক চৈ গলে অল পি্পৰ্ বেয়া পিম্পলৰ পৰা।
উম, এই তুমি মানে শুনাচোন, তুমি ৰেগুলাৰলি ফেচ ৱাচ কৰা নাই?
ফেচৱাছ মই নঘহোঁ মানে, সেইটোৱে ফেচৱাছ নকৰোঁ বুলি তোমাক কৈছোৱেই দেখোন, এতিয়া ফেচ ৱাছ সানিবলৈ লৈছোঁ মই অলপ। কিবা চিৰাপ চিৰাপ চাই আছোঁ, মলম। ইউটোবত চাই মানে উম, ম চ চাৰ-চাৰ্কলৰ ফেচ ৱাছ আনি থৈছোঁ।
চাৰ কল?
হয়, মানে মোৰ ভাগৰ চেহেৰাটো মানে কি বুলি কয়, স্কিনখনৰ টাইপটো চাই পেলাই।
আচ্ছা, মই মানে নৰ্মেল ইউজ কৰোঁ, এইটো চিম্প-চিম্পালৰ এই ইউৰিন লিভাৰৰ হয় এইটো।
হয় নেকি, মানে কি গোটেই অল স্কিনৰ চাপৰ্ট নে?
অ', অল স্কিন হয়।
আগতে মই ইমান তেনেকে ইমান এইবিলাক গুৰুত্ব দিয়া নাই ন', চোৱাও নাই, মই ইমান তেনেকে নাজানোৱেই ন', তাৰ পৰা এতিয়া অলপ অলপ চাবলৈ ল'লো, এনেকে ইউটিউবৰ পৰা ধৰি লৈ তাত নেদেখালে মানে বেলেগ-বেলেগ স্কিনৰ কাৰণে বেলেগ-বেলেগ, ফেচ ৱাছ মানে আছে, এনে অইল স্কিনৰ কাৰণে বেলেগ, তোমাৰ ড্ৰাই স্কিনৰ কাৰণে বেলেগ, তেনেকুৱা আৰু।
সেইটোৱে অইলী স্কিনৰ কাৰণে বেলেগ আৰু তোমাৰ ফেচ ৱাছ কৰিলেই নহ'ব ন'। তোমাৰ চোৱা হাঁ, এতিয়া ফেচ ৱাচ কৰিবা, কৰাৰ পাছত, তুমি ম লগাব লাগিব মাৰ ভাল।
এতিয়া পইচা অলপমান খৰচ হৈছে আৰু মোৰ, এইকেইটা বস্তু কেইটাত।
স্কিনত শুট কৰা মইশৰাইজাৰ ক্ৰীম লাগে মোৰ লগতো আছে।
গৰম দিন ৰ'দত, ছানস্ক্ৰীন এটা ল'ম বুলি চাই আছো এতিয়া ইউটিউবত।
অ, চানস্ক্ৰীন লগা চাঞ্চক্ৰীম টো লাগেই। মানে ইউ, বি, ৰে যোনটো সূৰ্যৰ পৰা ওলাই ন, এইেটো বহুত হাৰ্মফুলাগে বুজিছা নে নাই।
স
হেল্ল, হেল্ল, হেল্ল, হেল্ল,
তোমাৰ মাতটো যে হোৱা নাই।
এতিয়া আহিছে নে নাই?
অ, কি হৈছে মাজে-মাজে।
নাজানো নহয় কি হৈছে, তোমাৰ মাতো উৰি গৈছিলে।
উম, জানো ম, তোমালৈ ফোন কৰিলেই এনেকুৱা হয় যে, প্ৰতিবাৰে। কিনেহোৱা, নেটৱৰ্কৰে প্ৰব্লেম হয় নে, মোৰতো ঠিকে থাকে ন, নেটটো ঠিকে থাকে।
মোৰো ঠিকেই আছে নে কি হয় জানো সিদিনাখনো দুবাৰ কাত খাই গৈছিলে হে নে নহয়।
হয়, হয়।
সেইদিনাখনতো ফোনে, আৰু শুনা নাই এইটো লাইটতটো বহুত যায় বেয়ামাৰ ইয়াত।
হয় নেকি, আমাৰ ফালেও যায় এই আমাক কি আমাৰ যে, এনেকুৱাই আৰু পৰিস্থিতি অকমান কিবা এটা বতৰটো বেয়া হ'লেই গাজনি বা বৰষুণ অকণ পৰিলে লাইটটো গুচি যায়, গৰমত ৰাতি ৰাতি কাৰেণ্টটো কাটি দিয়ে। বিনা কাৰণত।
উম, আনকি আমাৰ এইবিলাকে কুকুৰে মুতিলেও লাইটশটো কাটি হে লাগে
এনেকুৱা কথা আছে নেকি?
অ,
হয়ে চাগে দেই, মানে ইমান খঘনাই গৰম দিনত লাইট কাটিব।
অ, বে, আৰু কয় যে কিবা চৌবিশ ঘণ্টাহে লাইট দিওঁ বুলি কয় চৰকাৰে
উম, তাৰ পৰা সেইটো পানী টোপালটাও পবা। কৰিবলৈ নাপায়হে কাৰেণ্ট কাৰেণ্টটো কাটিয়েই দিয়ে লাহেকৈ।
তাৰ কাৰণে স্কিন বেয়া হয় ন জানে নাই।
অ, তো। তোমাৰ কি ক'ম আৰু।
চিন্তাই হয় তাৰ কাৰণেও।
এতিয়া মই, তোমাৰ কি বাজি আছে?
এ, মোৰ ফোন আহি আছে মানে। দাদাই ফোন কৰি আছে, গোকানীৰ পৰা।
চাইলেণ্ট মোডত কৰি থোৱা, আকৌ তেতিয়া চাউণ্ডটো নাহে।
জানো কি হৈছে অ, থনি পৰা ফোন কৰি আছে।
উম, হয় নেকি।
অ,
পাতিবা তেতিয়াহ'লে ফোনত, কিহনো কিবা ইম্পৰ্টেণ্ট থাকিব পাৰে।
জানো হয়।
তোমৰ কিবা চাঞ্চক্ৰীম আছে ভাল চাঞ্চক্ৰীম, আছে যদি মোক চাজেষ্ট কৰা চোন কেনেকুৱা কিৰিম ঘঢ়িব লাগে মই।
অ', অ' চাজ্যেষ্ঠ কৰিম বাৰু।
হম,
চাজেষ্ট কৰিম বাৰু।
তুমি এতিয়া, চাঞ্চক্ৰীম ইউজ কৰা নাই?
চাঞ্চক্ৰীম নে?
হয়।
চানক্ৰীম এতিয়া ইউজ নকৰোবা আৰু।
হয় নেকি এতিয়া মানে ৰ'দ আহি গৰম দিন যে এতিয়া জুন জুলাই মাহ সেইকাৰণে কিবা ডাইৰেক্ট ই ভি ৰ লাইট পৰি যাব পাৰে ন। কিবা যদি ৰোগ চোগ হৈ যায় তেতিয়া কি হ'ব।
অ', সেইটোয়ে।
এদিন কলেজত ঘূৰি ফুৰিব লগা হৈছে কামত।
অ'।
সেইকাৰণে ছানস্ক্ৰীণটো লাগে মই অৰ্ডাৰ দিম বুলি চাই আছিলোঁ ইউটিউবত মানে যিজন ক্ৰিয়েটৰে বেলেগ বেলেগ ৰিভিউ দিয়ে এজন ক্ৰিয়েটে ক'ব এই এইটো ছানস্ক্ৰীন ভাল এজনে ক'ব এইটোও ভাল।
অ'। সেইটোৱে চবে, চবে বেলেগ বেলেগ ৰিভিউ দিয়ে আৰু।
মোৰ মতে প্ৰমোচন কৰাটোৱে নিজৰ ভালটো দেখায় আৰু যোনটো প্ৰমোচন কৰে সেইটো ভাল দেখাব।
অ', যোনটো প্ৰমোচন কৰে সেইটো ভালে খাব।
আচ্ছা, এতিয়া বাকী তোমাৰ কোৱাচোন খবৰ খাতি কিনো কৰি আছা এতিয়া?
খিনি কবা আৰু লেপটপটো অন আছে কাৰেণ্টটো গৈছে এতিয়া গৰমো উঠি আছে ৰাম, ৰাম কি কবা আৰু।
অ', কিবা লেপটপত কি ফিল্ম চাই আছিলে নে নে বেলেগ কাম?
ফিল্ময়ে চাই আছিলোঁ।
আচ্ছা ময়ো ফিল্ম চিম কেইদিন বন্ধ যে চাই আছো পুৰা।
অ'।
মই এতিয়া ৱেব ছিৰিজ এখন চাইছিলোঁ তোমাৰ হেৰি অৰ নতুনকে ৰিলিজ হৈছে প্ৰিতম এ প্ৰেটো।
অ', সেইটো, সেইটো ময়ো চালো।
এখন বহুত ভাল লাগিলে ন' চাই পেলাই কিবা মোবাইলৰ মানে চাইবাৰ চিকিউৰিটিৰ কথা শিকালে অলপ হেকিঙৰ কথা উম এনেকুৱা চিনেমা তিনেমা বিলাক আজিকালি নোলাই হ'ল এতিয়া ইমান ভাল, ভাল চিনেমা ওলাই আছে।
সেইটোয় এতিয়া ভাল ভাল চিনেমা ওলাইছে। মানে আগতে বহুত ভাল ওলাইছিলে আজিকালি নোলোৱাই হ'ল গৈ।
উম, চব আজিকালি ক্ৰিতটিচিজম বলীউডৰ এনেকুৱা ব্লেক মানি হোৱাইট কৰ কাৰণে। চিনেমা বনোৱা তেনেকুৱা চিনা লাগে।
অ'।
তোমাৰ মুভি খনত তোমাৰ কেনেকুৱা আকৌ পাৰ্ট ওলাব যেন লাগিছে নাই বাৰু লাষ্টৰ চিনটো দেখি।
অ', ওলাব কিবা বেংকত কিবা চুৰি কৰিব নিছিনা লাগিছে।
অ', মোৰতো ইটো কিবা ডাটা ট্ৰে বুলিয়ে যে এজন আছিলে এনেকুৱা ক্ৰেডিট চ'ৰটো দেখিলে খং উঠা হৈছে।
অ', মোৰো।
ইমান ডাঙৰ কে্ৰডিটটো লৈ পেলাইছে।
অ'।
কিনোৱা বনাইছে তেনেকে মানে আৰু অলপ এটা হেৰিটা ৰাখিছে তোমাৰ কাৰ এটা। হলও মানে চিনেমাখনৰ এণ্ডিংটো বহুত ভাল হৈছে ন গানটোৰ সতি।
অ', গানটো প্ৰতি ভাল হৈছে মই এইটো লাষ্টত যে ছোৱালীজনী গান গাই।
উম এই মানে তোমাৰ প্ৰীতমৰ ক কিবা ককাক ভাগৰ যোনজনী ঘৈণীয়েক আছিলে একেই গান গাই হেনো। সেই গানটোৱে ধুনীয়া লাগিছে দেই গানটো শুনি সচাঁকে
উম গানতটো শুনি বহুত ধুনীয়া লাগিছে উ।
এতিয়া কি তোমাৰ শোৱা টাইম হৈছে নেকি? এইটো টোপনি মানে আমাৰ মাতো পুৰা টোপনি যোৱা নিচিনা উলিয়াই আছা।
এ নাই ভাদেই খোৱা টাইমতটো ভালাই মানে বহুত গৰম হৈছে যে মাব ম। তেমাথো তে মানে গৰম গৰম হ
হয় নেকি আচ্ছা আমাৰ ফালেতো কি কবা গৰমটো পৰিছে আৰ ঘুম ঘুম য়াৰ নিচিনা কিবা ৰ'দটোও ভালকে ওলোৱা নাই অলপ বতৰো ডাৰ হৈ আছে বেছি গৰম পৰিছে।
অ'।
উম, এতিয়া উম অলপ ওলাই গৈছিলো বাহি লগৰ দুটামান লগত। তাৰপা ইফালে। এ কিবা এটা খাম বুলি গৈছিলো বতৰোক ভাল থকা কাৰণেহে গ'লো ৰ'দ দিয়া হলে নগ'লোহেতেনে। ছানস্ক্ৰীম নাছিলে কাৰণে।
অ' চো লগাবই লাগে ন বাহিৰত গ'লে মানে বাহিৰত গ ক'বাত গ'লে মানে চা খিম লগাব লগাবই লাগে।
হয় হয় নহলে আকৌ কিবা ছালৰ ৰোগো হৈ যাব ন তোমাৰ ইউ ভি ৰে পৰিলেতো বহুত বেয়া।
সেইটোয়ে ইউ ভৰে পৰিলে বহুত বা ইউ ভ হাৰ্মফুল হয়ণ স্কিনৰ কাৰণে।
উম এই খাবলৈ গৈছিলো নতুন ৰেষ্টুৰেণ্ট এখন খুলিছিলে।
কত নো?
এ আমাৰ এই হোম টাউনতে।
হা কেনেকুৱা ৰেষ্টুৰেণ্ট?
এই কেফে টাইপৰ অলপ মানে তাত সকলো বস্তু পায় কে'কৰ পৰা ধৰি ল ফাষ্ট ফুডো পায়। দামটো অকমান বেছি যেনিবা।
আচ্ছা দামটো অকমান বেছি ন?
উ কিন্তু চাৰ্ভিচ আৰু কোৱালিটি বহুত ভাল মানে তোমাৰ মানে ফিল্টো আহিব অলপ ভাল ৰেষ্টুৰেন্ট এখনত খাইছো নিচিনা। খানা কোৱালিটিও ভাল খাদ্যও ভাল। পৰিৱেশও ভাল মানে একদম লাইটিং কৰি থৈছে ধুনীয়াকে সজাই পৰাই থৈছে। তাৰ পৰা আহি পেলাই এইয়া মানে অলপ চাইছোহি আৰু এনেকে ফেচৰ কিবা কিবি। এ তোমাৰ চানস্কন এটা চাই আছিলো তাৰ পৰা স্কিন কেয়াৰ অলপ কিবা কিবি শিকিছো। মানে ঘৰতে কেনেকে স্কিন খন কেয়াৰ লয়। ঘৰুৱা সামগ্ৰী কিছুমান চাউলৰ পানীয়ে যেনেকে নিম পাত।
উম তাতখিনি কৰিব পাৰি স্কিন সেইটোৱে।
তোমাৰ এনেকে পিম্পোল চিম্পোল উঠে নাই আজিকালি?
হেইৰ মোৰ বহুত উঠিছে অ' পিম্পুল চিম্পল কি কবা আৰু।
তেতিয়া যত্ন লোৱা আকৌ কিবা ফেচ ৱাছ কৰি। কৰি আছে কিবা পিম্পল আহ প
কালি আহি পাই যে ফেচৱছ চি্পলৰ ফেচৱছ।
অ', মই ড্টৰকো দেখাইছিলো ডটৰে কৈছে এনেকে এইবিলাক এইটো বয়সত স্বাভাৱিকে। উঠেই হেনো হলেও মানে অলপ ট্ৰিটমেন্ট কৰিব কৈছে অলপ মলম চলম দিছিলে মই এতিয়া। স হাইগিতা মনমকেইটা হ'বছে সেইকাৰণে মই স্কিন কেয়াৰ ভিডিঅ' চাইছিলো অলপ দৰৱ অলপমান মানে এেনেকে দৰৱ নহয় চিৰাপ আছে। ৰাতি শোৱাৰ আগত হোৱা এটা তাৰ পৰা ফেচৱাছ এটা দিছো অৰ্ডাৰ। তাৰ পৰা তোমাৰ আৰু কি আছিলে ধেই বডি ৱাছটা দিছোঁ। তেনেকে ধুনীয়াকে আহক হেৰিকেইটা চাই অ', আৰু তোমাৰ হেৰি চাই আছো এতিয়া কি বুলি কয় চানস্ক্ৰীন।
উম।
উম।
অই হ'ব দিয়া মোৰ দাদাই ফোন কৰি আছে অথনিৰ পৰা।
ঠিক আছে ঠিক আছে।
উম, হ'ব দিয়া।
হয়।